কি কৰিছা?
নাই দেই এনেই বহি আছোঁ।
অ'-অ' চাহ তা খোৱা হ'ল?
ভাত অ খালো অ, তুমি পিছে?
হা হা।
তুমি পিছে খালা নাই?
খালোঁ খালোঁ।
অ'
অ'-অ'
কি কৰি আছা?
এতিয়া চাহ চাহ খাই আনি বহি আছিলোঁ অলপ পাছত ভাত বনাব লাগিব।
অ'-অ'
অ' তুমি কি ভাত খালা নেকি?
ভাত চাতটো নাই খোৱা সিজাম আৰু লাহেকে।
অ'-অ' বাকী, কেইটা বজাত উঠিলা?
এই চাৰে সাতটা মান বাজিলে দে, আজি অলপ দেৰিলৈকে থাকিলোঁ। হোৱা নাই হোৱা নাই মংগলদৈত
অ' আজিতো যিহেতু আজি দেওবাৰ নহয়।
দেওবাৰ আকৌ গৰমটো হৈছে শুৱই নোৱাৰি।
ক'ব একদম মানে ইমান সোনকালে বেলিটো ওলায়।
তুমি পিছে কেইটা বজাত উঠা?
ময়ো আজি সাতটামান বাজিল দেই।
অ'
অ অ।
আজিতো বন্ধ দেওবাৰ।
বন্ধ অ' ক-ক'বাত যাবা নেকি আজি?
নাযাওঁ মানে এনেই কৈছোঁ মানে দেওবাৰে ভাল লাগে ন' মানুহৰ, আজৰি থাকে ন' কাম বিলাক।
অ' আজি মানে শুৱ লাগিব দিনত পুৰা।
উম। কাইলৈ পিছে ডিউটি যাবা নাই?
কালি যাম বুলি ভাবিছোঁ।
অ।
তুমি?
কামত কাইলে বেলেগ এটা কাম আছে, গৈ আহিব লাগিব।
অ, ক'ত যাবা?
এ ঘৰ পিনে যাব লাগিব।
অঁ অঁ আও কেতিয়া ঘুৰি আহিবা
ঘূৰি আহিমে গধূলী টাইম মানৰলেকে ঘূৰি আহিম
অঁ অ নাথাকা তামানে
অ নাথাকো অ
বাকী কি শাক চব্জি খুৱা অ
এ কি খাও আজিতো মানে মটৰ তিয়াই থৈছো মটৰ ঘুগুনী বনাম চাগে
অ অ তেনেহলে আজি খানাটো ভালে লাগিব খাই
ভাল ভালেই বাৰু
উ মই খাই বাও পাও মটৰ ঘুগুনী এইবিলাক খাও ৰচ পিয়াজ চিয়াজ কাটি দিব লাগে
অঁ অ আলু আলু পিটিকা খোৱা নাই তুমি
আলু পিটিকা অ আলু পিটিকা হ'লেতো ভাতটো সোমাই যায় আও শাক চাক
মানে অ বেলেগ চব্জিতো বহুত হয় আলু ষিটিকাতে সোমাই যায় ভাতটো হয় নাই
হয় হয় হয়
অ অ
বাকী কাম বিলাকতো ঠিকেই চলিছে
অ চলি আছে চলি আছে
ঘৰপা শাক চাক আনা নাই লোকেল শাকটো
গোটেই মানুহ দেই মানে দেওবাৰে দেওবাৰে আজিতো বজাৰ আছে চাগে
অ অ
বজা মানে আমৰ ইয়াত
অ অ
তাতে মানে কেঁচা চব্জি অলপ বজাৰ কৰিব লাগিব
হয় - হয়।
এনে কি চব্জি খাই ভাল পোৱা কেঁচা তুমি?
এ এনেকেতো মই ঢেকীয়া-চেকিয়া, কচু সেইবিলাক খাওঁ। ভাল লাগে। এইবিলাক খাবও লাগে মানুহে বেমাৰ - চেমাৰ
অঁ কলডিল খাও এ কলডিলটো
অহ কলডিলটো পচন্দ হয় অহ এই পাৰ চৰাই পাৰ চৰাই অ অ
পাৰ চৰাই মঙহ
অ পাৰ চাৰাই মঙহৰ লগত বাও লাগে খাই কলডিল টো
অ অ মই কিন্তু খাই নাই পোৱা দেই পাঅ চৰাই লগত
অ মই পাইছো ভাল লাগে খাই মানে সৰু সৰুকে কাটি দিব লাগে
অঁ অঁ অঁ অ বহুত মানে ভাল লাগে ন কলডিলটো যে ভাজি খায়
উম হয় হয় এনেই বেমাৰ চেমাৰ কাৰণেও ভাল
মানে কোনো ভেজাল নাই মানে এইবোৰ শাকত মানে লোকেল শাক গাঁৱৰ যিহেতু
উ হয় হয় হয়
অহ
বাকী পঢ়া শুনাটো ঠিকেই চলিছে ন
পঢ়া শুনা অঁ ঠিকেই আৰু
অহ বাকী তুমি কিহত লৈছা মেজৰ কিহত লৈছিলা?
মই পলটিকেল চাইন্সত দেই।
অ অ ফলটিকেল চাইঞ্চ ছ কিবা কিবি জানিব কথা আছে নিকি? মানে মানে কেনে ধৰণৰ পলটিকেল চাইন্সটো মানে
পলিকেল মানে পলটিকেল চাইন্স বুলি কলে মানে অকল মানে ব্ৰাছ সে ঞ্চি কথা নাহে মানে গোটেই সমাজখনৰ কথাই আহি জাই সমগ্ৰ।
হয় - হয়।
অ' মানে ৰাজনীতিকে ধৰি মানে গোটেই সমাজ ব্যৱস্থা কথা, গোটেই অৰ্থনীতি, গোটেই- মানে গোটে এয়া স- সকলোকে মানে আ- আগুৰিলে মানে
উম - উম, হয় - হয়।
অ' - অ' কেৱল মানে ৰাইচ- ৰাজদণ্ডিতা নাথাকে।
উম - উম, হয়। বাকি মই তো এডুকেশ্বন লৈছিলোঁ।
এডুকেশ্বন।
অ' - অ'।
অ' - অ'।
বাকী অ' এনে মানে- মানে আজিকালি কি হয় এ ডিগ্ৰীটোতকৈ বেছি পঢ়িব লাগিব কিছুমান ক্ষেত্ৰত যাব গ'ল- যাব গ'লে মানে।
তই নকৰা নিকি?
হা - হা?
মাষ- মাষ্ট্ৰাৰ ডিগ্ৰী নকৰা নেকি?
মাষ্টাৰটো এতিয়া নকৰোঁ ভাবিছোঁ। মানে এতিয়া লাইন- মানে ডিগ্ৰীটো এতিয়া তিনি বছৰটো খতম মিত কৰিলোতো। অ' এতিয়া মানে লাইনকে পঢ়োঁ বুলি ভাবিছোঁ। ঘৰৰ পৰা কৈ আছে।
অ' হয়
লা- লাইন মানে আইটিয়াইটো এডমিশন কৰি লৈছোঁ।
উম।
তে মানে দুবছৰ কৰোঁ বোলা খাই, কৰো বুলি ভাবিছোঁ।
অ'।
এনে কিবা জান নাই আ-ইয়াৰ বিষয়ে কিবা?
এতিয়া সেনেকেতো ইমান মই লোৱা নাই ন মানে এপ্লাই কৰিছো মানে। এ লৈ চাওঁ মই লৈ চাওঁ বুলি ভাবিছো।
অ' - অ'।
বাকী কে এই অ'- গাঁৱৰ পিনেতো ঠিকেই আছে ঘৰ পিনে
ঠিকে আছে ঠিকে
অ'।
গাঁৱৰ ফালে যোৱা কিমান দিন- মানে নোযোৱা কিমান দিন হ'ল?
ঘৰতো হ'ল দে উ অ' পোন্ধৰ - ষোল্ল দিন হৈ গৈছেগে।
অ' - অ' - অ', বহুদিন হৈ গ'ল চোন।
অ' - অ'। তুমি কা?
মোৰো এসপ্তাহ বেছি হৈ গ'ল দেই।
অ'। কেতিয়া যাম বুলি ভাবিছা আকৌ?
অ'- পোন্ধৰ তাৰিখ মানে যাম নেকি জুলাইৰ।
অ' কিবা কাম আছে নেকি?
হা - হা?
নহয়, কিবা কাম আছে নেকি ঘৰত কৈছোঁ।
কাম তেনেকে নাই, বহুত দিন যোৱা নাই যে। অ' মানে গাঁওৰ ঘৰলে মন পৰিমাণে, আগতে মানে। লগৰবোৰ লগ পোৱা নাই বহুত দিন। লগৰবোৰ লগ পাব লাগিব।
উম, হয় - হয়।
আমি মানে আগতে ঘৰত- গাঁৱত থাকোঁতে মানে লগৰবোৰ মিলি যে, পথাৰৰ ফালে গৈছিলোঁ। আম-চাম কাটি খাট খাইছিলোগে, জলকীয়াৰ লগত ইমান ভাল লাগিছিল সেইবোৰ দিন।
অ' হয় - হয়, এইকেইদিনতো সেনেকুৱা দিনেই ন'।
অ নদী পাৰত বহি
উম তোমালোকৰ সেইফালেটো নদী আছে ন ওচৰতে
অ অ আছে আছে বহুত মানে ধুনীয়া লাগে মানে মা মইন্ড মানে মনটো ফ্ৰেছ লাগি আহে মথ ভালে গ'লে
তুমিও যাবানে লগৰজনো যাবা মানে ৰুমত থকা ৰুমত থকা আ শুনিছ অ মানে ৰুমত থাকাজনঅ থাকা ন
অ হয় হয় হয় লগজন থাকে অ লগজন যাব যাব চাগে ক'ত নো অকলে থাকিব
উম হয় হয়
উম তোমালোকৰ ফালে নদী আছে নাই
আমাৰ পিনেটো নাই এনেকে অকল পথাৰখনে আছে বাকী নদীৰ ওচৰত নাই সেনেকা
অ খেতি খেতিটো পুৰা কৰা হৈছে ন পুৰা
অ খেতি কৰা হয়
অ অ
অ এটো তোমালোকৰ টো ওচৰতে ন নদীখন পুৰা কিমান যাব লাগে
মানে বেছি নালাগে এক এক কিলোমিটাৰ মান গ'লে হৈ যায় আমাৰ ফালে নদী অ অ অ খোজ কাঢ়ি যাওঁ মানে সেইফালেই বাইক চাইক নাযায়তো ৰাস্তাও ইমান ভাল নহয় নদীৰ ফালে
অ ত পিছে সাতব সাতুৰিব জানা নাই
সাতুইব জানো দেই
অ এই ওচৰতে আছে ন সাতুৰিব জানিবাই বাৰু
অ তাকে আগতে সৰুতে নদীতে মানে নদী গৈ পোৱা যাই সৰুৰ পৰাই মাছ ধৰাগে আগতে বৰশী বাইছিলো নহয় পুৰা
উম হ'ব সি অ মই বাইছিলো কিন্তু সেনেকে নদী ওচ নাই ন মানে আমাৰ সেইবিলাকে আমাৰ এপিনে মানে কিছুমান মানুহে বা কিছুমান ল'ৰাই সাতুইব নাজানে
অঁ অঁ।
ময়ো নেজানো সেইকাৰণে কৈছো মানে।
অঁ অ নাজান নেকি সাঁতুৰিবলৈ?
অ নাজানো প্ৰেক্টিচ কৰা নহয় ন আৰু মানে নদী নাই ওচৰত সেনেকুৱাকে
সাতোৰা টো মানে অলপ মানে বহুত ভাল ব্যয়াম মানে এইটো যে
অ হয় সেইটোতে হয় একদম একদম এইবিলাক বেছি মানে এইবিলাকেই মানে মেইন আচলতে প্ৰেকটিছ্ বুলিবলে নাই পিছে তুমি অ গৈ থাকা আ মাজে মাজে ন সাঁতুৰিবলে
যাওঁ যাওঁ মানে এতিয়া অলপ ডাঙৰ হোৱাৰ পৰা যোৱা নাই মানে সৰুতে মানে পুৰা গৈছিলো মানে নদীত খেলিছিলোগে লগৰবোৰ লগত মাছ ধৰিছিলোগে সেইবোৰে আৰু এতিয়া মানে ইমান যোৱা নহয় মানে
হ'লৌ এতিয়া মানে কবাত কিবা এটা পানীত পৰি গ'লে বা কিবা এটা হলে পতকে মানে সাতু সাতুৰিব জানা ন
অ অ সেইটো মানে বাচি মানে বাচিব পাৰিবা আৰু অঁ
জানি থব লাগে সাতুৰাটো মানে পাৰিলে মানে মানুহৰ জীৱনত লাগিবই সাঁতোৰাটো দে
হয় হয় হয় তুমি শিকিলে লবা সময় মানে টাইম পালে সময় পালে
অ মই সে মানুহতে গৈ থাকো মানে দূৰ হলেও গৈ থাকো আৰু
অ অহ
পিছে মাছ মাৰি প সনেকে আগতে কৈছো কৈছিলো আজিকালি কৈ পোৱা নাই বহুত দিন
অঁ খে খেয়ালি জাল বুলি কৈছে খেয়ালি জাল তহঁতে মাৰিব জানো নাই সেইবোৰ?
অ খেয়ালি জালটো বাৰু নাজানো বাৰু শুনিছো মানে, মাৰি নাইপোৱা।
অ অ মানে অঁ আমাৰ ফালে মানে মানুহবোৰ গৈ থাকে ন, পাপা আমাৰ পাপাও যায় সেনেকৈ লগতে শিকিলোঁ আৰু গৈ গৈ
ঠিকে আছে দে বহুত খিনি গাঁৱৰ পৰিৱেশত থকা ল
অ অ অ চব মানে এনেকে আৰু জিন্দেগী হয়, কি ক'লা?
মই মানে ইমান থকাই নাইতো মই ৰুমতে থাকোতো।
অ অ সেইকাৰণে
বাকী লগৰবিলাক কি? হেল্ল'
অ অ কোৱা কি কৈছিলা?
বাকী লগৰবিলাক কি কৰি আছে মানে এতিয়া গ্ৰেজুৱেশ্যনটো কমপ্লিট হল কিছুমানৰ।
লগৰবিলাক অ তেনেকে এই মানে কিছুমান লগৰ মানে এতিয়া সংগঠন ফালে আছে। কিছুমান লগৰ মানে গাঁৱৰ মানে ঘৰতে বাগান-চাগান আছে এইবোৰ চাই। অঁ সেইবোৰে আৰু আছে তেনেকেই
উম
কিছুমানৰ দোকান আছে দোকানতে থাকে
অ অ কৰি চলিবই লাগিব ন
তাকে তেনেকে আছে আৰু
আ বিলাক কিছুমান উৎপাদনৰ পথ নিজে নিজে কিবা এটা নকৰিলেও খুলি লৈছে আৰু জানে কিছুমানে আছো
অঁ নিজৰ মানে নিজৰ উপাৰ্জনৰটো মানে ব্যৱস্থা কৰিছে আৰু
কৰিবই লাগিব
অঁ এইটোৱেতো কিমান নো ঘৰৰ পৰা চলি থাকিব
হয় আজিটো নিজকে বেয়া লাগে ন কিমান নো বনাই থাকিব এনেই খৰচা কৰি থাকিব লাগে মানে নিজৰ খৰচটো উলিয়াই থাকিব লাগে
হয় হয় নিজৰ মানে খৰচটো উলিয়ালে মানে বহুত মানে সুবিধা হৈ যায় আৰু
উম উম হয় হয়।
অঁ
তুমি পিছে নাটক-চাটক চোৱা নাই?
নাট নাটক নাটক অঁ চাইছো তো নাটক
মই চাইছিলো মানে এনে আহে দে মানে গাওঁৰ পৰিৱেশ আহে নাই?
অ অ তেনেকুৱা অঁ চাইছো মানে থিয়েটাৰ টাইম অ, অ অ অ আগতে মানে, অঁ মানে সৰুতে চোৱা মানে থিয়েটাৰ যে